হেল্ল'।
হেল্ল'।
কি কৰি আছা?
এয়া আছো এনেই।
ভাত খালা?
খালো খালো। তুমি?
কি চব্জি?
হা?
কি চব্জি?
কি চব্জি মানে, এ এম যি টি।
বাকী ভালেই ন?
ভালে, ভালে। তোমাৰ?
উম, ভাল, ভাল। আত্চ্ছা, মই টপিকটো কৈছো তোমাক বিহু।
অ।
ত বিহুতো আমি সকলোৱে জানোৱেই যে অসমৰ প্ৰাণ, অসমীয়া মানুহৰ প্ৰাণ। উম, দি বিগ ফেষ্টিভেল অফ আছাম। ত বিহুৰ বিষয়েনো কি ক'ম, তোমালোকে জানাই, বিহু তিনি প্ৰকাৰৰ। ত তিনি প্ৰকাৰ, বহাগ বিহু বা কঙালী বিহু। মাঘ বিহু বা ভোগালী বিহু। আৰু কাতি বিহু, এই তিনি প্ৰকাৰৰ বিহু। প্ৰথমতে, মকৰ সংক্ৰান্তিৰ ইংলিছৰ অৰ্থাৎ ইংৰাজী মাহৰ চৈধ্য পোন্ধৰ এপ্ৰিলৰ পৰা বহাগ বিহু ষ্টাৰ্ট হয়। তাৰপিছত, এই বহাগ বিহু সকলোৱে গুৰুজনাৰ আশীৰ্বাদ স্বৰূপে জেষ্ঠজনক সেৱা কৰি বহাগৰ এক তাৰিখ প্ৰথম দিনটো মানে ত এ তুমি কেনেকে বিহু মানা মোক ক'বা নেকি অলপ?
উম বিহু ধৰা কি ক'লা?
বিহু কেনেকে মানা, বহাগ বিহুটো তুমি কেনেকে মানা কোৱাচোন?
উম ফাৰ্ষ্টৰ, ফাৰ্ষ্টৰ দিনাখন হেৰি, গৰু গা ধোৱাও। গৰু বিহুৰ দিনা।
উম।
তাৰপিছত মানুহৰ বিহু।
মাঘৰ বিহুত কি কি কৰা?
মাঘৰ বিহুত উম, পিঠা-চিঠা বনাওঁ আৰু।
কি কি পিঠা বনোৱা?
যি যি পিঠা আছে, চব।
এ কেইটামান পিঠাৰ নাম ক'ব পাৰিবা নেকি?
অ'! ফুলা পিঠা, ঘিলা পিঠা। আৰু তিলৰ লাৰু, নাৰিকলৰ লাৰু।
উম!
আৰু পাহৰি গ'লোঁ, নাম-চাম। উম, কি বুলি কয়! এনেই তোমাৰ, কোনটো বিহু ভাল লাগে?
মোৰ বিহু তিনিটাই ভাল লাগে বাৰু।
অ'!
তিনিটা বিহুৰ ভিতৰত তোমাৰ, এতিয়া ঠাণ্ডাৰ দিনত যিটো হয়। মাঘৰ বিহুক ভোগালী বিহুত কয় ন'! সেইটো হ'লে ভাল লাগে বাৰু।
অ'!
বাকীটো এনে, ভাল লাগিলে, মই! মই সকলোবোৰ পিঠা বনাব জানোঁ।
অ'! ভাল কথা।
খলা পিঠা আদি কৰি, ঘিলা পিঠালে। নাৰিকল লাডু আদি কৰি চুজি লাৰুলে।
উম!
এভ্ৰিথিং আই ন'।
ঠিকে আছে, ঠিকে আছে।
বাকী ঘৰত ভাল?
অ'! ভালে।
অ''! সেইটোৱে আৰু। হোঁ!
তোমালোকৰ ভাল নে বেয়া?
আমাৰ বেয়া।
কেলেই?
এনেই।
অ'! আচ্ছা।
বৰষুণৰ বতৰ যে। চ' তোমালোক খেতি-চেতি কৰে নাই? ব'হাগ বিহুটোতো খেতিয়ে দুদিন, এতিয়া বহাগ বিহু গ'ল। বহাগ বিহু যোৱাৰ লগে, লগে আমাৰ অসমত কৃষকৰ বিদ্ৰোহ আহি যায়। মানে, তোমাৰ খেতিৰ দিন আহি, চমু পাই। অ'! তোমালোক খেতি কৰিছে নাই বাৰী?
আমাৰ উম, কৰিছে। মানে, এতিয়াও ৰোৱা নাই আৰু। হাতৰ চোৱা গৈছেতো, তাৰপিছত ৰোব আৰু লাহেকৈ।
তেতিয়াই কৰা।
হা!
কি কি খেতি কৰিছা?
অ'! কি কি খেতি মানে, আকৌ ধান খেতি, আকৌ ৰঙালাও খেতি আছে।
উম!
তাৰপিছত, বডি খেতি। এই এতিয়া, যোনবিলাক হয়, সেইকেইটা নাম কেইটা পাহৰিলোঁ আৰু আধা-আধি।
আচ্ছা!
হোঁ! তোমালোকৰ কৰে নে নকৰে?
অ'! আমাৰ, খেতি কৰিবলৈ মানুহ নাই। মাটিও নাই।
অ'!
কিন্তু, খেতিক লৈ বাৰু ভালে লাগে। খেতি কোনোবা কৰিলে তাৰ বিশৈয়ে শিকাই দিব পাৰোঁ। বা নিজে
উম, আচ্ছা কৰিব লাগে।
অসমৰ প্ৰধান খেতি বুলি ক'লেটো ধান খেতি, এইটো ধান খেতিয়ে সকলোবোৰে কৰে। ধানৰ বিষয়ে অলপমান জ্ঞান আছে বাট আমি নকৰো, কিন্তু বেলেগৰ পৰা অভিজ্ঞতা আছে মানে। তাৰপিছত সেইটোৱে এতিয়া যিহেতু, বিহুৰ বিষয়ে আমি কৈ আছিলো। বহাগ বিহুৰ মেইনলি তোমাৰ শস্য বা খেতিক লৈ কৰা হয়। আৰু গৰু বিহুতটো পালন কৰা হয়, মেইনলি আগৰ দিনত টো ট্ৰেক্টৰ এনেকৈ নাছিলে, আজি কালিহে প্ৰযুক্তি বিদ্যাৰ যিটো প্ৰভাৱ পৰিলে তাৰ পিছতহে এনেকৈ ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ সৃষ্টি হৈছিল। আগতেটো টো আপোনাৰ অ', গৰুৱে আছিল মেইন ট্ৰেক্টৰ।
আগতেটো গৰুৱে কৰিছিল ন'?
উম, হুম, গৰু ম'হ ত' সেই গৰু ম'হক আদি প্ৰধান কৰিয়ে আমাৰ গৰু বিহুটো পালন কৰা হয়। তাৰ লগতে আমাৰ বহাগ বিহু বুলি কলে সাত বিহু আছে। সাত বিহু হ'ল চেনেহী বিহু, মানুহ বিহু গোসাই বিহু, গৰু বিহু আৰু তাঁত বিহু।
এই সাতটা প্ৰথমে প্ৰথম বিহুটো হ'ল বহাগ মাহৰ গৰু বিহু, গ-গৰু বিহু মকৰ সংক্ৰান্তিৰ চ'ত মাহ আৰু বহাগ মাহৰ মাজৰ অৰ্থাৎ দোমাহীৰ দিনটোত পালন কৰা হয়। তাৰ পিছতেই আছে এক তাৰিখ, অৰ্থাৎ মানুহ বিহু মানুহৰ বিহুত সকলোৱে অ', দেকা-দেকেৰি পৰা আৰম্ভ কৰি বুঢ়া-বুঢ়ী লৈ সকলোৱে নাচ-বগনা গাই নিজৰ খেতিক আদৰণি জনাই। তাৰ লগতে হুঁচৰি গাই পেলাই বৰষুণক জাননী দিয়ে যে বৰষুণ আহিব লাগে খেতি কৰিব লাগে। তাৰ পিছতে আহিলে তিনি নম্বৰত গোসাই বিহু। গোঁসাই বিহুত সকলোৱে নিজৰ নিজৰ জ্যেষ্ঠ জনক অথাৎ বয়সস্থ জনক সেৱা কৰি নিজৰ আৰ্শীৰ্বাদ গ্ৰহণ কৰে। ত' এনেকৈয়ে সাত বিহু পালন কৰা হয় আমাৰ খু-খুব ৰং ফূৰ্তিৰে। তাৰ দ্বিতীয়তে আহো কাতি বিহু বা কঙালী বিহু কাতি বিহু মেইন সেইয়া একেই খেতিক লৈয়ে প্ৰধান উৎস। অৰ্থাৎ খেতিক লৈ পেলাই কাতি বিহু বা কঙালী বিহু পালন কৰা হয়, সেইদিনা ঘৰ সকলো ঘৰে ঘৰে বন্তি জ্বলাই অৰ্থাৎ পথাৰত লক্ষ্মী আহক বুলি সকলোৱে সেৱা কৰি প্ৰাৰ্থনা কৰি নিজৰ মাটিডৰাক অৰ্থাৎ নিজৰ লখিমীডৰাক আদৰিবলৈ সকলোৱে এগছি বন্তি পথাৰ জ্বলাবলৈ যায়। আৰু তৃতীয়তে হ'ল তোমাৰ থাৰ্ড যিটো মেইন লাষ্ট বিহুৰ মাঘ মাঘ বিহুৰ বা ভোগালী বিহু, ভোগালী বিহুৰ হ'ল তথা ভোগালী বিহুৰ হ'ল আচলতে খোৱা বিহুৰ বুলি ক'ব পাৰোঁ আমাৰ ফালৰ পৰা। কিয়নো তাত বেছিভাগ খোৱাাদ দোৱাই লয় আদিৰ পৰা চেৰা তাৰ পিছত জলপান আদি কৰি বিভিন্ন ধৰণৰ সা-সামগ্ৰী যিবিলাক খাই সেইবিলাক ইয়াত আহ, বনোৱা হয় তাৰ লগতে অঁ আৰু আহে যিটো আপোনাৰ গৰু বিহু অ চৰি গৰু বিহু বুলে যিটো ভেলাঘৰ বনাই ভেলাঘৰৰ প্ৰযুক্তটো আগৰ দিনৰ মানুহে কি কৰিছিল এই যিটো যে ভেলাঘৰ জ্বলাই বা বিহু ঘৰটো জ্বলাই তাক বোলে ভীষ্মক জ্বলোৱা হৈছিল ভ্ৰীষ্মক জ্বলোৱা নামেৰে সেই আদি অন্তৰ পৰা আদি যুগৰ পৰা বিহুৰ ঘৰ সাজি ভেলাঘৰ সাজি সকলোৱে ৰং ফূৰ্তিৰে নিজৰ নিজৰ ঘৰত বন্তি প্ৰদজন কৰি নিজৰ শেষ বিহুতি আদৰেৰে মানি চলে তাৰপিছতে আহে মাক মাঘ মাহ আৰু ফাগুন মাহৰ দমাহী দিনটোত পৰে মাঘ বিহু তথা ভোগালী বিহু সেইদিনা সকলো ঘৰে ঘৰে জুই খালীত চাবা পিঠাই পিঠা পিঠা পনাই বনোৱাত ব্যস্ত কিছুমানে জলপান বনোৱাত ব্যস্ত কিছুমানে সান্দগুৰি বনাত ব্যস্ত মুঠতে নানান মহিলা বোৰে নানা ধৰণ প পিঠা বনাবলৈ নিজৰ নিজৰ জুইশালিত বহি থাকে তাৰে এতিয়া বিহু বুলি
হয় হয় হয়
সেইটোৱেই অসমীয়া প্ৰাণ বাকী বিহুত তুমি কি কি লোৱা ক'বা নেকি
হা- হা?
বিহুত তোমালোকে কি- কি লোৱা, তুমি কি কি লোৱা বিহুত?
কাপোৰ কানি লওঁ।
জীনছ পেণ্ট নে কুৰ্তা নে প্যায়জমা?
উম, হেৰি কুৰটা। কুৰ্টি- কুৰ্তি।
অঁ, চৰি কুৰ্তা বুলি ক'লে, ল'ৰা মানুহক কব হবলা।
অ, জানিছোঁ- জানিছোঁ।
অ। ঠিকে আছে, বাকী আপোনাৰ লগত কথা পাতি ভালে লাগিল। তথাপিও বিহু- বিহু বিষয়ে যিহেতু বিহু বুলি ক'লে মনটো, মানে এটা শিহৰন জাগি উঠে যে অ, বিহু এজন অসমীয়া স্বাভিমানী হিচাপে আমি কব পাৰো যে, বিহুত টো আমাৰ মেইন উৎসৱ। ত, সেই বিহুতটো মানিবলৈ আমি সাদৰেৰে সকলোৱে যাতে ৰাইজক জনাও। যে, সকলোৱে বিহু আহিলে সকলোৱে নিজৰ নিজৰ কৰ্তব্যবোৰ পালন কৰি নিজৰ- নিজৰ সেৱাৰ্থে, নিজৰ- নিজৰ প্ৰকৃতাৰ্থে নিজে আদৰি ললে হল। অ, ত' আশা কৰো আপুনি বুজি পাইছে বা ভাল লাগিল বা আপুনি যিটো টপিক আমি চিলেক্ট কৰিলো। সেই টপিকটো শুনি ভাল লাগিল বুলি আশা ৰাখিছো। আগলৈ এনেকৈ আগুৱাই যাবলৈ প্ৰাৰ্থনা কৰিছোঁ আপোনাকো। তথা মোকো
অ- অ।
আপোনাৰ হয়তো আমনি লাগিব পাৰে। কিন্তু মোৰ কবলগীয়াখিনি কৈছো বেয়া নাপাব দেই।
অঁ, হয়- হয়।
অ, মুঠতে বিহু বুলি কলে আমাৰ দেহত শিহৰণ জাগি উঠে আৰু। বাকী তুমি কি কি প্ৰথ পিঠা বনোৱা নকলা যে?
অ মই এই কি বুলি কয়, ঘিলা পিঠা, খলা পিঠা, এইবোৰ যি যি পিঠা আছে চব বনাওঁ আৰু।
আধা আধি নাম পাহৰিছো আৰু।
কি পিঠা খাই ভাল পোৱা তুমি?
আহ মই লাডু খায়ে ভাল পাওঁ আৰু।
নাৰিকলৰ লাডু নে চুজি লাৰু?
আহ নাৰিকল আৰু চুজি দুটাও মিক্স কৰিও বনাওঁ আহ দুটাও ভাল লাগে।
চুজিলা আৰু কেনেকৈ বনায় হয়, অলপ কবা নেকি?
চুজি লাডু ফাৰ্ষ্টততে চুজি খিনি ভাজিব লাগে
তাৰপিছত?
তাৰপিছত? তাৰপিছত আৰু কি বুলি কয় আমিতো চুজি আৰু নাৰিকল একেলগে বনাওঁ আৰু। নাৰিকল খিনিও ভাজি লওঁ, চুজিও ভাজি লওঁ।
ধন্যবাদ! আপোনাৰ লগত কথা পাতি ভাল লাগিল। আপোনাৰ দিনটো শুভ হওঁক। গুড নাইট।
ঠিক আছে, ঠিক আছে হ'ব দিয়া।